ৰিছা
মইতো এনে আছিলোঁ আৰু বহি। তুমি কি কৰি আছা?
হয় নেকি? মইও এনেই আৰু, চাহ - পানী খাই এতিয়া বহি আছোঁ আৰু অলপ।
আচ্ছা - আচ্ছা, ৰখা মই চাহ খুৱাই মানে বনাই ভন্টি, তাৰপিছত খাম। উম, অ' - অ'। অ'- কি হব ইচ্ছা, মানে তোমাৰ এনে এইম ইন লাইফটো কি?
মোৰ? মোৰ মানে এ তিয়াতো মানে তেনেকে ভাবা নাই। কিন্তু মানে এটা ভাল জব পালে আৰু তেতিয়া ভাল আৰু। জত মানে ছেলেৰীও ভাল হয়।
হুম - হুম সেইটো
যাতে মানে চাপৰ্ট কৰিব পাৰোঁ আৰু।
ইণ্ডিপেণ্ডেট হলি ভাল ন'। আৰু যে ইণ্ডিপেন ছোৱালী এটা হ'লে ভাল ন'। সেইটোৱে। আৰু এইটো কি কয়
অ' - অ', আজিকালি লাগে দিয়া ইণ্ডিপেণ্ডেণ্ট হব।
হয় - হয় আৰু? আৰু এইটো কৈছোঁ যে আজিকালি এইটো যে গভৰ্মেন্টৰ একজামগিটা ওলায় থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডৰ এইবিলাক এনে দিছানে?
অ'। এতিয়া মানে দিয়া নাই। মই ভাবিছোঁ এইবাৰ মানে এপ্লাই কৰিম বুলি ভাবিছোঁ।
অ' আচ্ছা - আচ্ছা। মই সে
আৰু আহিছে ন' এইবাৰ এ ডি আৰ ইৰ চাগে- এ ডি আৰ ইৰ চাগে আহিছে।
কি বল কি- অ' - অ', মানে কি - কি পোষ্ট আহিছে গম পোৱা নেকি?
ভালকে নাজানো মানে এ ডি আৰ ইৰ টু পইণ্ট জিৰ বুলি যে এটা আহে।
অ', অ', হয় বাৰু।
সেইটোও আহিছে মানে।
অ',
এতিয়া মানে বহুত দিন হ'ল মই মানে পৰ্ট তেলটো অন কৰা নাই ন, সেইটো কাৰণে গম নাপাও আৰু। কোনদিনাখন মানে এপ্লাই কৰিব লাগে।
আচ্ছা-আচ্ছা হয় এনেকোৱা।
উম,
মানে ময়ো এনেকৈ ভাবিছো যে কিবা-কিবি এটা এক্সাম দি থাকো নেকি ন, কিবা যদি হৈ গ'ল ভালেই হয় আৰু পিছত যদি কি পাই ন? মানে কি যেনেকুৱা আমাৰ এম মিন কিবা এম মিল লাইফ কিবা এটাটো থাকে ন, এইটো হ'লে পিছত এক্সাম দিম কিন্তু তেতিয়ালৈ এটা কিবা এটা লাগে ন, যে চলিব পাৰো আৰু।
সেইটোৱে মোৰ মতে আ আজিকালি কম্পিউটাৰটো কৰিলে মানে প্ৰাইভেট জব
অ', অ', হয় হয় এ কম্পিউটাৰটো কৰিলে পায়ে যায় মানে কি বেছি কি শিকিব লাগে মানে কম্পিউটাৰত এক্সেল থাকিলে বা টেলি
এক্সেলটো তোমাৰ মানে সেইহত আহে, সেইটো মানে নর্মেল বেছ তিকত মানে আহি যায় এক্সেলবোৰ, এক্সেল কিবা-কিবি এম এছ ৱৰ্ড এইবোৰ আছে। বেছিকত আহি যায় আৰু তাৰপিছত কৈছে যে, মই জান মতে টেলি ইম্পৰ্টেণ্ট।
অ, টেলি অ, হয় বাৰু আৰু অ, আৰু আজিকালিটো চোৱা না
বতে এইখিনিয়ে আৰু।
হয়। কিন্তু আজিকালি মানে বেছি জানা কিহত ডিমাণ্ড আছে? এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এ আইৰ আৰু কোৰ্চ যে কৰাই সেইটোও ইম্পৰ্টেণ্ট হয়, এইটোও হয়। আৰু উম, ছফ্টৱেৰৰ ওপ ছফ্টৱেৰৰ ওপৰত এনে কিবা এটা কৰ্চ আছে নেকি?
ছফ্টৱেৰ মোৰ মতে, তোমাৰ আই-আই টিত গ'লে চাগে তাত শিকায় এইবোৰ।
অ, আচ্ছা অঁ, আই-আই টি বিলাহুঁচাই সেইটো কথা কৈছা? হয় ৰু আমাৰ এইটো কি ক'আমাৰ ঘৰৰ ওচৰত মানে, আমাৰ ৰিলেটিভৰে এটা মানে দাদা ন। ত' ই এইটো ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়। ত ই ন চন্দ্ৰয়ান থ্ৰীয়ত কামো কৰিছে মানে। অ, চন্দ্ৰিয়ান থ্ৰী যোনটো লঞ্চ হৈছে ন' এইটোত সি খাম মানে কামো কৰিছে হয়। আৰু তেওঁৰ চেলেৰীও বহুত মানে। হয়-হয় তাত তেওঁৰ চেলেৰীও আছ চেলেৰীও ব' মানে বহুত মানে কি বহুত থাকে, মানে লাখৰ পৰা মানে তোমাৰ ষ্টাৰ্টে আছে আৰু ক'ব গ'লে। আৰু লাহে-লাহে এনে পাই থাকে। হুঁম, সেইটোৱে এনে তোমাৰ অ', অ', কোৱা?
মইও মানে এটা কৰ্চ এটা কৰি আছো দিয়া। সেইটো মানে এ আই য়ে হয়। এতিয়া তাত কৈছে মানে তাত মানে তোমাৰ জবৰ কৰ্চিংটো থাকে। মানে তুমি কি কৰিব লাগে? তাত ইণ্টাৰভিউ দিবই লাগিব। যিমানে যি নহওক।
অ', অ',
ইণ্টাৰভিউটো পাছ কৰিলে আৰু পাই যায়। আৰু আজিকালি মানে গ্ৰেজুৱেচন হ'লে ভাল। আ ইয়াতে নাৰিংগীতে।
নাৰায়েংগীত ন? আচ্ছা অ, গ্ৰেজ অ, আচ্ছা-আচ্ছা। এইটো মানে তুমি ঠিকে কৈছা যে গ্ৰেজুৱেশ্যন কৰিলে ভাল। মানে গ্ৰেজুৱেশ্যন কৰিলে কি হয় ন? মানে কি যদি তোমাৰ জব টো লাগি যায়, হায়াৰ পজিশ্যনত তুমি মানে পাবা নহ'লে আৰু লাহে-লাহে প্ৰমোচনটো হৈ থাকে।
এ প্ৰমোশ্যন এনেও হয়। কিন্তু সৰু জববটো হয় কিন্তু তাত এক্সপিৰিয়েঞ্চ লাগে। এতিয়া মানে তোমাৰ আ বেংকৰ চেক্টৰত। বেঙ্কৰ চেক্টৰত এতিয়া তোমাক উম, গেজুৱেশ্যন লাগে। মই এতিয়া গ্ৰেজুৱেচন মানে কৰা নাই ন, এতিয়া পাৰ্চংহে তেনেহলে সেইকাৰণে মানে মই বেংকৰ উত্তৰতো নাপালো নহ'লেতো সেইটোতে কৰিব পৰা গ'ল হয়।
হয়-হয় মই মানে সেইটো মানে কি চ মই মই ভাবিছিলো যে আগত বিকম নকৰো বুলি। কিন্তু মোৰ এম ইন লাইফ হৈছে মই বেংকাৰ হও। মোৰ মানে এছ বি আইয়ত মানে জপৰ জব লাগে আৰু এছ বি আই এনে এক্সাম দি চাম। এইটো এছ বি আই পি অও যদি নাপাও এইটো বেলেগ কথা কিন্তু এবাৰ ট্ৰাই কৰিম। নাপালে মানে কিবা এটা বেংকত মানে মোক জব লাগে। মোৰ মানে কি যি নহওক মোক বেংকাৰ হ'ব আছে। সেইটো কাৰণে মই ভাৱিছো যে আগত গ্ৰেজুৱেশ্যনটো কমপ্লিত কৰি লও। তাৰ পিছত মানে বহুত এনেকুৱা এইটো আহে ন? ক'ৰ্চ আহে ন ওৱান ইয়েৰৰ? বেংক বে কিহৰ? হয় বাৰু ত এইটো কৰি ল'ম নেকি ভাৱিছো, কৰি পেলাই যদি তাৰ পৰা প্লেচমেণ্ট পাও। ঠিক আছে আৰু নহয় যদি এনেই এক্সাম কেগিটা দি থাকিম, এনেতে ইমান এক্সাম ওলাই থাকে ন? তাতে এক্জাম দিম বুলি ভাবিছো আৰু, উম আৰু
তোমাৰ মই যোন কৰ্চ কৰি আছো ন, তাত মানে তোমাৰ অ, যদি এ আৰ্টচৰ বেকগ্ৰাউৰো হোৱা ন তেতিয়াও তুমি বেংক কৰ চেক্টৰত মানে পাবাই। সেইটো কাৰ তাৰ মানে ভাল আৰু। তুমি যদি কৰা মই এবাৰ কথা পাতি চাব পাৰো। অৱ ষ্ট্ৰীম নাচায়-নাচায় ইমান।
তুমি অলপ কথা পাতিবা, কিন্তু এতি মই মানে ডিগ্ৰীটো কমপ্লিট কৰি লও ন এতিয়া থাৰ্ড চেম আছো। ত এইটো মানে ফিপ মানত গ'লে ভাল আছিল ন, তেতিয়া ললে ভাল আছিল মানে কি এনেুৱা হ'ব যে ডিগ্ৰী শেষ হৈ যাব আৰু মই এক্সামটোও দিব পাৰিম মানে এনেকুৱা হ'ব।
অৱ এনেও ইয়াত মানে তোমাৰ বেংকৰ চেক্টৰত হ'লে মানে তোমাক ডিগ্ৰী কম্পালচৰী, লাগিবই ডিগ্ৰী।
অৱ ডিগ্ৰী টোতো লাগে বাৰু এইটোত। এটোতো হয়, এ
উম,
অ', অ', আৰু এনে মই ভাবিছো যে এইটো নহয় আৰু সৰু-সৰু মানে কি যিমানো জব ওলাক নাই এনে মই মোৰ বহুত ইচ্ছা আছে যে মই এনে কমপ কম্পেতেটিব একজাম বোৰ দিও, এনেকুৱা ইচ্ছা আছে মানে। কেনেকুৱা পেপাৰ আহে ন, আৰু কেনেকুৱা লাগে চবে কৈ যে বহুত ভয় লাগে। চাও কেনেকুৱা লাগে, মানে মোৰ এইবাৰ ইচ্ছা আছে যে দিও। এ এনে তোমাৰ কিবা ইমেইল অ', অ', এনে কিবা এম ই লাইফ আছে নেকি তোমাৰ সৰুৰ পৰাতো মোৰ কি আছে জানা? যে মই ডক্টৰ এইটো হ'ম টিচাৰ-হম টিচাৰ হম এনেকুৱা ভাবিছিলো মানে। আৰু যেনেকে ডাঙৰ হৈ গ'লো মানে কি ফাইভ, ছিক্সৰ পৰা যেতিয়া অলপ অ, মানে অলপ জ্ঞান হ'ল আৰু যে অ, মোৰ মানে বেংকিং হ'ব মানে কি যেতিয়া মই বেংকত যাও ন' বেংকৰ ছোৱালীকেইটাক চাই মানে আ, ভাল লাগিব ভাবিছো ওৱাও কাৰ মানে কি আমিওঁ যদি এনকা পঢ়ি পেনে যদি বেংকাৰ হ'ব পাৰো ইমান ভাল লাগিব চাই পিনে ন' আৰু কি হয় আৰামৰো কাম ন' পিছত বহি আৰামছে কাম কৰি থকা কিবা মেহনতো নালাগে এইবিলাকত।
মোৰতো মানে আগতে মানে ইমান একো ভাবা নাছিলোঁ। এ এতিয়া মানে মই ভাবো যে যে মানে ডিফেন্সত চাকৰি কৰা মানে ভাল ডিফেন্স
হয়-হয় বাৰু অ', অ',
কিছুমান আহ আজি কালি ছোৱালীৰ কাৰণে হওক এতিয়া যদি তুমি দডিফেন্সত চাকৰি কৰে নিজৰ এটা মানে চেফটি নিজে মানে সে কৰিব পাৰি।
হয় নিজৰ চেফটিও হয় আৰু ভাল লাগে মানে এটা ঘৰক প্ৰাউড ফিল হয় উম,
সেইটোৱেতো চবচে বেছি ভাল লাগে ইউনিফৰ্মটো।
ইউনিফৰ্মটো ভাল লাগে আৰু কিছুমানে যে সৰু মানে কিছুমানৰ অ', অ', কোৱা?
মানে ভাবিছো আৰু এইবাৰ দিম আৰু যে যি হয় দেখা যাব আৰু। পালে পালোঁ নাপালে আকৌ এবাৰ দিম।
হ আৰু কিছুমান মানুহকেইটা যে থাকে ন' যে কয় যে ছোৱালী হয় কিয় এইবিলাক কৰিব দিয়া সেইবিলাক ইহঁতে মানে চাই পেনে নহয় এনেকুৱা মানুহৰ মুখ বন্ধ কৰিব লাগে।
সেইটোৱে।
হয় -হয় যোনে জ্বলে তাক আৰু জ্বলাব লাগে। হয়- হয় সেইটোৱে আমাৰ মানে আমাৰো ঘৰত মানে এনে বহুত ৰিলেটিভ আছে আৰু গাঁৱৰ ওচৰত টোমে এনে কয় যে ছোৱালী হয় ন' কিয় ইমান এইটো ইমান আগ আগবঢ়াই আছে কালি হয়তো বিয়াই পাতিব লাগিব সেনেকে কয় আৰু মানে। তহঁতক চেলেঞ্জ দিব লাগিব এইটো ভাবিছোঁ আৰু।
মানে আৰু তোমাৰ মানে গাঁৱত থাকে ন' সিহঁত মানে গাঁৱৰ মানুহ বিলাকৰ মেন্টেলিটি টো অলপ মানে কি ক'বা আৰু মানে সিহঁত মানে গাঁৱত থাকো মানে গাঁৱলিয়াই মানে আৰু। মানে ছোৱালীক মানে ডাঙৰ হ'ব বুলি মানে নাভাবে ল'ৰা সমান যে হ'ব পাৰে সেইটো নাভাবে মানে সিহঁতৰ মতে ছোৱালী বিলাকে অকল ঘৰত কাম কৰাৰ কাৰণে জন্ম পাইছে বাছ বিয়া দিব কাম কৰি থাকক।
হয়-হয় অ, মানে কি চোৱা নিজৰে বাচ্ছাক
কিবা
হয়-হয় মানে ইহঁতে নিজৰ
নিজৰে হবি আছে হবিটোকো মানে সিহঁতে মানে উম, মানে নকয় যে তোৰ যোনটো হবি আছে যোনটো ইণ্টাৰেষ্ট আছে সেইটো কৰ বুলি সিহঁতে পিচ পেলাইহে ৰাখে। যে এইটো নকৰিবি, সেইটো নকৰিবি।
এ ঘৰ আৰু ছোৱালী আছে আছা বুলি বহুত মানে পিছুৱাই দিয়ে কয় যে ঘৰৰ কাম কেইটা ক'বেছি জোৰকে কব নাপায়। এইবিলাক মানে গাঁৱত যেতিয়া যাওঁ ন' মানে অলপ ফেচ কৰো বহুত ফেচ কৰো এনেকুৱা মানে ভাল নালাগে তাতে যাই। কিন্তু এইটো ভাল হ'ল যে আমাৰ পেৰেণ্টচে আমাক পুৰা চাপৰ্ট কৰ এ হয় এইটোৱে আমিও নাযাওঁ বেছি বেছিভাগ যাব নিদিয়ে মাঁহতে কিন্তু যদি কেতিয়াবা যদি বেছি কাম চাম থাকে ন'তেতিয়া যাব লাগে। আৰু উপায় নাই। কিন্তু একো নাই, আমাৰ মা দেউতাটো আছে চাপৰ্ট কৰে ন'।
অ' আৰু চবৰে ঘৰত মানে যোৱা নাযায়। যোনবিলাক মানে তেনেকা মেণ্টেলিটিৰ আছে ন', অকল সিহঁতৰ ঘৰত হে নাযাওঁ। বাকী যাওঁ আৰু, যোনে বুজি পায়। কিছুমান আছে গাঁৱৰ মানুহ অ' কিছুমান মানে গাঁৱৰ মানুহো আছে, যোনে মানে বুজি পায়।
হয় - হয়, সেইটো বুজি পায় বাৰু। আৰু লাহে - লাহে যে অলপ ইহঁতক ডেভলপ আনে, কিন্তু বহুত পুৰণা মানুহকেইটাৰ মানে থিংকিং নহয়। মানে চোৱা সিহঁতৰ বাচ্ছাই মানে একো কৰিব নোৱাৰে বুলি, বেলেগৰো এনেকুৱাই ভাবে যে বেয়া হয়। বেলেগৰ ভাল চাব নোৱাৰে মানে। হয় - হয়, বেলেগৰ ভাল চাব নোৱাৰে মানে।
ভাল নাচালে নহব নহয়। এতিয়া নিজৰটো অকল ভাবিলে হব নেকি? চবৰে ভাবিব লাগিব।
অ' আৰু চোৱা, যদি তুমি - তুমি বেলেগৰ ভাল চাব নোৱাৰা, ‌যদি মাজত ক'বও নালাগে। কিন্তু সিহঁতে বহুত ইন্টাৰ ফেৰো কৰে। এনেকুৱা মানুহো পাওঁ আমি।
সে- সেইটোৱেই ইণ্টাৰফেৰ কৰিব নালাগে।
সেইটোৱে বস্তু।
দিয়া, ঠিক আছে নহ'লে, আজিৰ কাৰণে। অ' দিয়া। অ'।
উম।